হেল্ল'
হেল্ল'
অ মই মৰটো পৰা ট্ৰাই কৰি আছিলো যোৱা নাই শুনি আছানে
অ চুকা
কি কৰি আছা
এয়া শুইছিলো তুমি ভাত খালা
তাকে কিবা গ্লিচ হ'ব পাৰে চাগে
উম হুম হুম
সেইকাৰনে বিলো মহাৰ পত কৰো বুলি উ আজিকালি জিঅ' নেটৱৰ্কতটো বহুত বেয়া চলিছে বাৰু
ব বেহ চলিছে
মোক পৰোহিণে কেতিয়া ফোন আহিছিলে জিঅ'ৰ পৰা
উম
অ তাৰপিছত মোক সুধিছে মানে আপুনি এই চিম চিমটো বুলি কলে দেই এই চিমটো যে চলাই আছে কিবা প্ৰব্লেম পাইছে নেকি মইতো চিমটো পাই একো প্ৰব্লেম পোৱা নাই ন স মানে মই মতে না নাই পোৱা মই উ চলাই আছো ভাল এনেকে কৈছো তাৰপিছত আকৌ মোৰ ফট ক পোলে আৰু জিঅ' কৈছো আপুনি জিঅ' অফিচকো ফোন কৰিছে নেকি কৈছে মইছো জিঅ' নেটৱৰ্ক কিন্তু বহুত বেয়া চব জেগাতে আজিকালি জিঅ'ৰ প্ৰব্লেম অকল এনেকে কৰে তাৰ পিছত মই একদম ঠিক চ দিছো তাৰ পিছত যেনকিবা টাই মক কৈছে আৰু অ সেইকাৰণে ফোন কৰিছো হৰে জিঅ'ৰ নেটৱৰ্ক বহুত বেয়া হৈছে এনেকে কমপ্লেইন পাইছোঁ সেই কাৰণে চাৰ্ভে কৰিবলে ফোন কৰিছিলো।
তাই চাগে প্ৰথমতে শুনি কিনে ভাল পাই ভালে পাইছিল অঁ'।
তাৰ পিছত যি অপিজ বুলি ভাবিলে বোলে কালিয়ে দি।
আপ।
উম। তাকে আজি গুৱাহাটী গৈছিলো।
এই এয়াৰটেল কেইটাই বিষয়
আজি মানে গুৱাহাটী মই, অঁ'। কিয় কেনেকে জানিলা।
এই ইয়াৰ লগত যে মই কথা পাতিম কলো তোমাৰ হেৰি লাভ হ'ল উম তাৰপাছত তাৰ হেৰি হ'ল মানে সিয়াৰ ত ফোনটো নালাগিল। ডেমো ডেনটিং আজি কৰা হৈছে আজি নকৰো আৰু। পিছত এদিন কালি কৰিম তাৰপিছত আৰু সেনেকে কালি কালিকে কৰাই হোৱা নাই ৰ'বা এতিয়ালৈ। তাৰ পাছত আৰু খেতিতে ক'ল আৰু। আৰু যে আজি তাই বোলো অঁ হয় নেকি। অঁ মই কম না দিয়া।
অঁ আমি কথা পতাই হোৱা নাছিলে তুমিয়েই মই।
তাই অঁ' আজি আহি গ'ল তাই হেল্ল'।
উম অঁ', অঁ', শুনি আছো শুনি আছো মই শনিবাৰে গৈছিলো।
অঁ' মোৰ মানে সোধাও নহল তুমি কিয় আহিছিলা।
অঁ' মই মই মানে ইন্টাৰভিউ বুলি কব নোৱাৰি মানে এটা প্ৰচেছ থাকে ইণ্টাৰভিউ দিয়াৰ আগত এজেঞ্চ বিলাকৰ পৰা সেই প্রচেছটো কৰিবলে গৈছিলোঁ। অঁ', অঁ'। তোমাক কোনে ক'লে সিয়ে।
অ সিটোত মানে মই চাই আছিলো হা তাৰ পাছত আৰু এদিন কিবা এয়াম। ইহঁতে কথা পাতি থাকোতে মোৰ মই মানে কলো আৰু যে মই এনেকে দেখিছো তেওঁলোকে হেনো এটকাও নলয় মই মানে ৰিচেন্টলি মই সেইটো এই পেজ
তেওঁলোকে এ পইচা নলয় কিন্তু মানে তেওঁলোকে তিনি মাহৰ কাৰণে তোমাৰ অৰিজ জিনেল মাৰ্কশ্বিট খন ৰাখিব।
সেইটোৱে তো মই মোক আজি ফোন কৰিছে তাৰ পৰা মোক কালি মাতিছে।
কৰে থ্ৰী থাউজেণ্ড টকাটো অ নহয় যদিও পিছত দি দিয়ে তিনিমাহ পিছত।
উম হুম তুমি কি দিলা।
মই মাৰ্কশ্বিট দিছো মোৰ মোৰ মানে সেইটো আমাৰ কলেজৰ ফালৰ পৰা এ হেৰি হয় কি আছিলে সেইটো কলেজৰ ফালৰ পৰা দিয়া গ্ৰুপ হয় আমাৰ হেণ্ডিকৰ হেৰি আছে। প্লেচমেন্ট গ্ৰুপ নিচিনাকে হেণ্ডিকৰ ফালৰ পৰাহে সোমাইছিলে বুজিছা।
হয় নেকি।
অ আৰু মানে ৰাহুলেও আগতে সেইটোত সেইটোৰ ফালৰ পৰা মানে জব কৰিছে অলৰেডি।
অ কৈছিলেহি সেয়াত কৰিছে চ।
বিশ্বাসী হয় আৰু মানে ধুনীয়াকে এগ্ৰীমেন্ট বনাই মেলি চাইন কৰাই এটা কপি তোমাক দি পঠাই এটা কপি তেওঁলোকে ৰাখি আৰু মোৰ গো কমেনট খিনি স্ক্ৰীন কৰাই আছে মবাইল টো আছে তাৰ ৰাখিব নোৱাৰে ন তেনেকে অৰিজিনেল ডকুমেণ্ট ন ৰাখিব নোৱাৰে আৰু মই ভাবিছো লৈ আহিমগে মানে এ এমাহ যদি জব টো কনফাৰ্ম হয় তেতিয়াহে সিহঁতি মাৰ্কশ্বীটখন একেবাৰে ৰাখি ল'ব বুজিছা
মানে তিন মাহৰ কাৰণে ৰাখ
অঁ অঁ যব টো কনফ্ৰম নহলে দি দিব যদি কনফাৰ্ম হয় তেতিয়া তিনি মাহৰ কাৰণে ৰাখিব কিন্তু মই ভাবিছোঁ মানে মই এমাহৰ এমাহৰ যদি কনফাৰ্ম হৈ যায় সিহঁতি ৰাখি লয়। তেতিয়াহ'লে মানে এমাহৰ চেলেৰীটো পোৱাৰ পিছত মানে থ্ৰী থাউজেণ্ডটো তাত দি মেলি চাৰটিফিকেট খন ললয় আহিম
অ
তেতিয়া থ্ৰী থাউজেণ্ডটো সহঁতি ঘূৰাই দিলে দিব নিদিলে নাই আৰু
দিব চাগে ঘৰাই
অ কিন্তু মানে ম মোৰ একো আপত্তি নাই হা যদি যিবিলাকে ছেলাৰী বা যে পইচাটো যে কা
ইয়েজ মোৰ সিহঁতে সেইটোয়ে কৰে যেন লাগিছে জানা নহ'লে সিহঁত প্ৰফিট ক'ত তুমি ভাবা
সিহতি হেৰিয়ৰ পৰা লয় আকৌ যোনটো ডিলাৰ দিয়ে সেইটোৰ পৰা লয়
সিহঁতে কি হিচাপত দিব সিহঁতে চাগে আমাৰ চেলাৰী পুৰা দিয়ে
সেইটোৱে কৈছো তেনেকেও হব পাৰে প্ৰথম মাহত ত কিবা এটা হেৰি কৰিব পাৰে কি তুমি বুজি পোৱা নাই পা মানে সিহঁতৰ এ ধৰা ধৰা বহুত ডাঙৰ ডাঙৰ কোম্পানী বিলাকেহে সিহতৰ হাতত সেইটো দিয়ে ন সিহঁতক সেইটো ৰাই দিয়া যায় সিহঁতৰ কাৰণে কেণ্ডিডেট বিচাৰি দিব লাগে হয় নে নহয় তাৰ মানে কি হয় এ ইমান ডাঙৰ অফিচাৰ বিলাকৰ হাততো টাইমতো নাথাকিব ন যে এজন এজন কৈ ইণ্টাৰভিউ লৈ মাতিব কোৱালিফিকেচন চাব চে কিমান ইন্টাৰভিউ উবলৈ মানুহ আহে হয়ে নহয় কুৱা তাৰ মাজত এজন দুজন চিলেক্ট কৰাতো মানে সিহঁতৰ টাইমো বহুত লষ্ট হয়
উম উম
সেইকাৰণে এই এজেঞ্চী বিলাকক পইচা দি দি দিয়ে। বেছি নিদিয়ে পাৰ পাৰ্চন ফাইভ হাণ্ডেড থাউজেণ্ড কত দিব পাৰে
হম হুম
তেনেকেওতো সিহঁতৰ লাভ হব ন
আচ্ছা মানে ইহঁতে যিটো ধৰা তোমাৰ মোৰ ধৰা কিবা এটা জব ভাল লাগিলে মই ধৰা কৰিম বুলি চইচ কৰিলো দেন মই মানে এক্সট্ৰ কে ইণ্টাৰভিউ দিব যাব নালাগে
লাগিব
অঁ
লাগিব ইহঁতি সেই এই সহঁতি মানে তোমাৰ তুমি যেতিয়া প্ৰথম সিহঁতৰ ওচৰলৈ যাবা যদি জবটো থাকে, তেতিয়াহ'লে তোমাৰ, তোমাক ডাইৰেক্ট ক'ব যে বুজাই দিব প্ৰচেছটো। নাইবা তো তুমি থ্ৰী থাউজেণ্ড দিব লাগিব, নাইবা তুমি মাৰ্কশ্বিটখন দিব লাগিব, হাঁ। তুমি মাৰ্কশিটখন দি মেলি আ, গোটেই চাইন-টাইন কৰি, প্ৰচেছটো কৰিলা। প্ৰচেছটো কৰাৰ পিছত, সেইদিনাখন তোমাৰ আৰু একো কাম নাই। কিন্তু কেতিয়াবা থাকে, হাঁ। ৰাহুলৰ, কিন্তু, একেদিনাখনেই হৈছিলে।
উম।
ৰা বোলো লেক একেদিনাখনে ইন্টাৰভিউ দিবলে গোটেই অফিচ দেখাই মেলি সি একেদিনাখনেই জইন কৰিলে কিন্তু মানে মোৰ নহলে ন মইতো শনিবাৰে গলে প মই মানে সুধিলো যে এ ইন্টাৰভিউটো কেতিয়ালৈ আছে তেতিয়া তাই ডাইৰেক্ট ক'লে যে সোম সোমবাৰলৈকে আমাৰ ছাৰ নাই
উম।
এনেকে কৈছে। তাৰপিছত মই কৈছোঁ, আচ্ছা, ঠিক আছে তেন্তে। তেনেকে কলে বোলে, তাৰপিছত অ, এতিয়া সোমবাৰে। আজি তাই কণ্টেক্ট কৰা নাই। এতিয়া কাইলৈ, পৰহিলে, মুঠতে এই সপ সপ্তাহৰ ভিতৰতে ইন্টাৰভিউৰ ডেট ঠিক কৰিম বুলি কৈছে। এতিয়া, মানে তা, মোৰ বায়'ডাটাত দুটা কপি নিবলৈ দিছিলে ন, ত' মই এটা কপি সিহঁতি ৰাখিছে, আৰু এটা কপিত মোক চিল মাৰি, মেলি দি পঠাইছে।
উম।
মানে, সিহঁতৰ ফালৰ পৰা পঠাইছে, বুজিছা।
উম।
ত, মানে ডাইৰেক্ট মই গুৱাহাটী গুৱাহাটীতে যেতিয়া মাতিব ইণ্টাৰভিউ কাৰণে, তাই মোক আগদিনাখনে ক'ব যে, কাইলে ইণ্টাৰভিউ আছে, যাব লাগিব। ত টাইম আৰু ডেট তাই দি দিব। তাৰ পিছত মই ডাইৰেক্ট ইয়াৰ পৰা ইণ্টাৰভিউ দিবলৈ গ'লে হ'ল। সিহঁতৰ তালৈ যাব নালাগে। ত' ইণ্টাৰভিউ দিবলৈ গলে মানে, মই ভালকে কথা-বতৰা তাত, মানে ইণ্টাৰভিউটো দিবলৈ কৈছে। ভালকে কথা-চতা পাতিবলৈ কৈছে মানুহজনৰ লগত। উম।
উম, হুম।
তাৰ পিছতে, ইণ্টাৰভিউটো দি-মেলি, তোমাৰ ভাল লাগে নালাগে, সেইবিলাক চব আহি লৈ পেলাই এম্প্লয়ী কবলৈ কৈছে, কিন্তু যদি কেনেবাকে তুমি ইণ্টাৰভিউ দি থাকোঁতে, মানুহজনে যদি তোমাক কয় যে মই তোমাক ইমান তো অফাৰ কৰিছোঁ। তুমি জবটো কৰিবা নে নকৰা, কোৱা। যদি তুমি তাত অ, কৰিম বুলি যদি কৈ দিয়া, কেনেবাকে
উম।
তাৰপিছত, যদি তুমি এমপ্লয়মেণ্টত আহি যদি কোৱা যে, নাই, মই নকৰোঁ। মানুহজনক ক'বলৈ বেয়া লাগিলে এনেকে ক'লে, কিন্তু তোমাক পেনাল্টি লাগি যাব, থ্ৰী থাউজেণ্ড।
উম। কিন্তু তুমিতো আমি এইটোতো ক'ব পাৰোঁ ন, যে আমি মই ভাবি আপোনাক উত্তৰ দিম।
সেইটোৱেটো কৈছে সেতি সেতি কৈছে যে যিমান তোমাক ভাল অফাৰ দিলেও, প্ৰথমতে ক'বা যে ঠিক আছে মই আপোনাক আ চিন্তা কৰি মেলি কম এনেকে কৈছে, অ জনাই আছোঁ মই আপোনাক এনেকে কৈ লৈ পেলাই আহিবলৈ কৈছে। তাৰ পিছত এমপ্লয়মেন্টৰ লগত কথা পাতিহে ইয়েচ কবলে দিছে।
উম।
গোটেইখিনি কথা বুজাইছে মোৰ আকৌ ইণ্টাৰভিউ বুলি ক'লে বৰ ভয় লাগে অ। এ মই মানে ভাবিছিলোঁ সিহঁতি পইচা-চইচা লৈ জব হা
মোক কালি মাতিছে তাঁহাতে।
তুমিও যাবা নি কোনটো জবৰ কাৰণে যাবা তুমি?
বিজনেছ এচ, এছ'চিয়েট, ৱৰ্ক ফ্ৰম হোম যে আছে। তুমিও সেইতো বুলি কোৱা।
ৱ্ক ফ্ৰম হোম বুলি আছোঁ।
অ এ গণেশগুৰি। এডভাৰটাইজমেন্টতে আছে অ।
জানো মহ আজি দিছিলে নি।
নহয় আগতে দিয়া আজি তিনিদিনমান হ'ল মই সিহঁতক সুধি আছিলোঁ সুধি আছিলোঁ।
অ এক্সপিৰিয়েঞ্চ লাগে চাগে তাত।
নাই নাই ফ্ৰেছৰ্ ৱৰ্ল্ড কাপ বুলি আছিলে ৰখা তাৰ পাছত মই কলোঁ। কতে কলে যে নহয় মানে ফেচাৰ্চ মানে ধৰা কিছুমানৰ দুই তিনি মাহৰ যে এক্সপিৰিয়েঞ্চ থাকে সেনেকুৱা হলেও কথা নাই আৰু তাৰ পিছত মোৰতো তিনিমাহ মানত পেণ্ট্ৰি আছিলে তাতে মানে এক্সেলৰ সেৱা চোৱাও লাগে ন। তাৰ পাছত আৰু মই ক'লো যে ঠিক আছে অ, আজি মই কলো। নাই এনেকা এনেকা আছে মোৰ তাৰপিছত ঠিক আছে তুমি কালি আহিবা আমি তোমাক বুজাই দিম নবা তুমি ডিগ্ৰী বা হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন লৈ আহিবা লগত আৰু বায়'ডটা কপি এটা লৈ আহিবা মই বোলো ঠিক আছে হ'ব।
তেন্তে তোমাকো সেই প্ৰচেছ কৰিবলৈ মাতিছে ইণ্টাৰভিউ কেতিয়া দিয়ে ঠিকে নাই।
উম, তুমিও সেইটোৱে নেকি?
নহয় নহয় মই সেইটো জবৰ কাৰণে নহয় মোৰ বেলেগ এটা। লখৰা ফালে আছে মোৰটো। এ নাজানো ৰবা মোৰ জব তোৰ নামেই মই নাজানো।
স্তৰ ৰুমৰ আছিল নেকি।
কিবা এটা আছিলে আৰু মই ভালকে চোৱাই নাই।
কি কোৱা মই লখৰাৰ লখৰাৰ সেইটো মই পাইছিলো কিন্তু
অ, মই মানে তাহাতত ডাইৰেক্টলি ক'লো আৰু যে মই চেলচৰ সেয়াত মানে